ক
হয় হয় হয় নমস্কাৰ কওকচোন আপুনি হয় হয় হয়
উ মানে মই অহ আপোনাক অহ সুধিব বি বিচাৰিছিলো মানে যিহেতু অ উম বিবাহ বিবাহক বিবাহ উ মানুহৰ উম বিবাহ হয় কি পালন কৰা নীতি নিয়মবোৰ জানেনে আপোনালোকৰ অঞ্চলত বিবাহৰ বিষয়ে
বিয়া বা বিঘা আমি এনেই আমাৰ আমাৰ সৰু আ কথান বিগাহ বুলি কও
হয় হয় মানে আপোনাৰ অঞ্চলত অহ বিবাহৰ নীতি নিয়ম বোৰ কেনেকোৱা
কি কৈছে
মই অ আপোনাৰ পৰা জানিব বি জানিছো মানে আপোনাৰ অঞ্চলত যত আপুনি বসবাস কৰে আপোনালোকৰ অঞ্চলত এ বিবাহৰ নীতি নিয়ম বোৰ কেনেকোৱা
হয় আমাৰ ইয়াত এ বিশেষকে নীতি নিয়ম বুলি ক'লে মানে অহ এনেই বে এ অসমতো বেলেগ বেলেগ মানে বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ নীতি নিয়ম আছে আপুনিতো জানেই চাগে। হয় হয়নে হয় এতিয়া আমাৰ ইয়াত বুলি ক'লে মানে আমাৰ ইয়াত প্ৰথম এ জোৰোণ দিয়া হয় এ
হয় হয় হয় আমাৰ আম মই য'ত বসবাস কৰো মানে আমাৰ অঞ্চলতো মানে জোৰোণ দিয়া হয় হয়।
তাৰ পাছত এনে মানে বিয়া বুলি কলে অহ অহ দিয়া হয় মানে জোৰোণ দিয়া হয় জোৰোণ দিয়াৰ পাছত বিয়াৰ দিনা পানী তোলা হয় প্ৰথমতে পানী তুলি দৰা কইনাত গাত ধোৱা হয় এনেকুৱা কিছুমান নিয়ম আছে হয় আপোনোকৰ ফালে এনে আঙুঠি পিন্ধোৱা নিয়ম এনে আছেনে?
মানে বুজা নাই
আপোনালোকৰ ফালে এনে আঙুঠি পিন্ধোৱা অ এইবিলাক নীতি নিয়ম আছে নে নাই মই তাৰ বিষয়ে নে সুধিছোঁ আপোনাক
হেল্ল'। হয় কি কৈছে হেল্ল' হয়। হয় হেল্ল' হয় কওকচোন কি কৈছে
অ। হয় হেল্ল'